কৰিছা
এ বাহিৰতে বহি আছো, তোমালোকে?
এ মই পথাৰপা আহি পাইছোহে গা ধোৱাই নাই মটৰ লগাই থৈছো পানী নাই বুলি বহি আছো।
অহ' বাহিৰত বহি আছা নে?
এ ভিতৰত বাহিৰত মহৰ পৰা বহিবই নোৱাৰি অৱস্থা বেয়া হৈ গৈছে গৰমো যি।
অ আজি কিমান গৰম আকৌ
আই অ এঘাৰটা বজালৈকে মাতি ৰুইছো গম পোৱা ছটাৰ পা।
অ
তাৰ পৰা এতিয়া আকৌ তিনটা বজাত চাৰে তিনিটাতে গৈছো কঠিয়া উঠাবলে এতিয়া অকণ অকণমান আহি পাইছো পথাৰত টেক্টৰ লাগি আছে আমাৰ এই খুৰাইক বোলো আপুনি চাব বোলো মই যাম ভৰিয়ে নোৱাৰে গা একদম বিষ হৈ গৈছে বোলো।
অ অ
কাইলে মানে ৰোৱনী পাঁচ জনীমান আহিব তাৰপৰা কঠীয়া বি আসিহে হ'ল।
অ
তাৰপা কাইলৈ আৰু উঠাব লাগিব চাগে,
কাইলৈ ৰাতি এ চাৰে তি চাৰে তি তিনটামান বজাত শুই উঠি ঘৰ কাম কেইটা আধা ঘন্টাত, কৈ পেলা চাৰিটামান বজাৰ পৰা কঠিয়া তলিবা অহালৈকে।
এ নোৱাৰো কঠিয়া ত কঠিয়া তুলি আকৌ মাটি ৰোৱাটো,
এই কঠিয়াটো তুলি থ'লে মানে মাটি ৰোতেনে বেছি দেৰি নালাগে নহয়, কঠিয়া তোঁলোতেনেহে দেৰি লাগে।
তাকে ৰোৱনী দুজনী কেনচেলে কৰি দিলো আঠজনী সাতজনী আহিম বুলি কৈছিলে। দুজনী কেনচেলে কৰিলো পাঁচজনীয়ে যিমান পাওঁ ৰুম আৰু। কঠিয়াই নাই মাতি কি লাভ।
সেইয়াই আকৌ কঠ কঠিয়া তুলি পেলাই ৰুবলৈ কষ্ট হয় বেছিকে।
আৰু বোকা চোকােই মই এইকেইদিন মানে আগবেলা পাচবেলা দুইবেলাই গৈছো যে তলপেট। বিষত মই থাকিবই পোৱা নাই।
ইমান মইতই নকৰিবা অ আজিকালি।
কাইলৈ কৰিম আৰু আৰু এদিন চাম কিমান কন থাকে তাৰপা আজৰি আও। কাইলৈ দিম এদায় একেবাৰে এদায় হব।
অহঁ, অঁহ।
আও ৰুবলে জেগা নাই আৰু দুদিন ধৰি থৈছো মানে দু হে কঠিয়াত। থকা হেতেন কালিলে এদায় হয় তাৰপা এতিয়া কঠিয়াইে নাই এতিয়া ক'ত কাইলে খতম হ'ব। এইকেইদিন ঠিকছে ওথনি গালি পাৰিছে বলা মানুহ লগা মানুহ লগা লাৱৰা মানুহ চানুহ নাপাই কত মই মানুহ লগাম।
অ বি আখী অ বি আখীটো ৰুইও গোটেই কেইজনীয়ে যদি কঠিয়া তোলে বহুত। অকণ বহুত গেমঠি পতককে হ'ব বাও।
উম আকৌ হেৰি নহয় তোমাৰ আক কত লোকে লোক তোমাৰ তাত ৰুবলে আহি পেলাই কঠিয়া নোঠাই নহয়। কাৰণ ময়োটো সেতে তাত ৰুবলে গৈছো যিটো কঠাটো উঠোৱা নাই ক'ত ওলাব নহয় নঠাই নহয়।
কঠিয়া তোলা এক্সট্ৰা পইচা।
উম
ৰোৱা ৰোৱাটোতকে তোলাটোত দাম বেছি।
উম এ আশী বিশছ টকা সাতমুঠিয়াকে বান্ধে আজি বাও যোনজনে বান্ধিলে সাতমুঠিয়াকে বান্ধিছে ধুনীয়াকে ডাঙৰ ডাঙৰ আছে। কি বাও সেইকেইটা বাৰু তোমাৰ যাব আধা আধি। যিকেইটা আশী কৰিছে ধুনীয়া আশী কৰিছে বাৰু সেইকেইটা।
এ জোখৰ জোখৰ যদি মুঠিটো যদি ভাল হয় দচ। মুঠিয়াকে বান্ধিলে বহুত খিনি হয় নহয় দহ আশীতে দেখোন এশ মুঠি ওলায়ে যায়।
খিনি যিখিনি উঠাই থৈছো বাৰু মুঠি খিনি ডাঙৰ ডাঙৰ বাৰু তোমাৰ দহ আ। শি আঠমুঠিয়াকে বান্ধি থোৱা আছে। বাকী খিনি চমুতীয়াকে বান্ধি থোৱা আছে আৰু এই ৰঞ্জিত খিনি চাৰিমুঠিয়াকে বান্ধিছো মানে সেই যে চাপৰ যে।
এ এনেকুৱা চাপৰ কঠিয়াতো আশী বান্ধি লাভ নাই ও নিবলে কষ্ট।
চাইমঠিয়াকে বান্ধিছে সেইকাৰণে।
অহ।
চাইমঠিয়াকে বান্ধি পেলাই থৈ দিছে আও।
কঠীয়াৰ ওচৰত নে আঁতৰত।
কঠীয়াৰ ওচৰত হেৰি ৰুৱা ইমান পেলাবলৈ ইমান দিগ দাৰ নহ'ব ৰাতিপুৱা নিজে গৈ পেলাম গৈ আও তাকে একো ৰোৱনী আহিব। একো বজাৰেই নকৰিলোঁ তামোল চামোল একোৱ নাই তাকেই এই খুৰাক কৈছিলোঁ। যাবলৈ যায়নে নাযায় জানো।
খুৰা ইয়াত থাকিব নে যাবগে।
এ যাবগে কঠীয়া উঠাবলে আহিছিলে সিহঁতৰ এডৰা আছে যে ৰুবলে
অ অ
তাৰপিছত সেইকাৰণে উঠাইছে নেকি সিও
তেত মানুহজনী ভাল হৈছে নাই।
এ সেই বৰটা ভাগৰ হে ভাল হৈছে মেডিকেল গৈ আছে এতেক, উ মেডিকেল গৈয়ে আছে যান অ ভাল হৈছে। খুৰা ভাগৰ নহয়, নহয় বতাহ ভাগৰ হে খুৰা ভাগৰ যেন ঠিক আছে। মাটি ৰুই গৈছেহে দেওবাৰ দিনা।
যান খুৰাই আছিলে নেয বৰদেউতাই আছিলে।
বৰদেউতাহ ভাগৰ বৰদেউতাহ ভাগ তোমালোকৰ মাটি ৰুব হোৱা নাই।
আমাৰ আজি প্ৰথম চাহ ট্ৰেক্টৰে হাল বাইছেহে।
অহ।
পানীয়ে নাই হ'লেও বাই থৈছে আও এই ৰাতি ৰাতি অকমান অকমান বৰষুণ দিয়ে যে মা, মাটি গেলি থাকিব বুলি মাটি ইমান টান নহয় আমাৰ ইয়াত হাল বাবলে। কিমান কষ্ট হৈছে ট্ৰেক্টৰ জপিয়াই জপিয়াই গৈছে।
আ ঐ ঈচৰ। ৰদো যি দিলে আজি মাথা চাথা বিখাই গৈছে মোৰ।
অ আজি আমাৰ সেই এহেজাৰ টকা দি হাল বোৱাইছে দেখোন সেই ইমান। টিকা ফটা ৰ'দ গৈছে মই বোলো পইচাটো এনেহে যাব নেকি।
অ কৰিবলৈ মন নাই এবাৰ এবাৰ নোৱাৰা নোৱাৰা বলতহে কৰিছো গম পোৱা নে।
আৰু নকৰিলে খাম কি?
এইকেইটা দিন কষ্ট কৰিলে আকৌ ছমাহ মান আকৌ বহি খাবলে পাই নহয়।
সেইটোকে কৈছো এতিয়া যদি কষ্টয়ে নকৰওঁ কিনি তুমি কেনেক খাবা এক কেজি চাউলত তোমাৰ ত্ৰিশ টকা চল্লিশ টকা আকৌ কেনেকে কিনিম বাও শাক চবজি খাবলে। শাকে ইমান দিগদাৰ চাউল কিনি খোৱাটো মামলি কথা নহয়।
একো নাইকিয়া হলেও এটা হেৰি সাহস এটা থাকে যে চাউল কেইটা আছে নিমখ অকমান। তেল অকণমান দি খাম আৰু
অটো,
বহুত কন সহায় হয় আকৌ খেতিটো কৰি থলে। খেতিটো কৰি থলে বোলো বহুত খিনি সহায় হয়।
আৰুনো আমাৰ এতিয়া হেৰিছে এই সময় এতিটা সকামে চকামে দিয়ে আৰু মানুহ আলহী, আহি থাকে যে আকৌ দাদায়ও চাউল লৈ লৈ, যাই সিদিনা পৰহি দিনা পোন্ধৰ কেজি চাউল অ কালি আছিলে নেকি কালিও পোন্ধৰ কেজি চাউল লৈ গৈছে।
অহ,
মই এতিয়া কন তলৰ চাউল দহ কেজি পাওঁ বুলিহে।
আ ঘৰ লে আহিছিলে নেকি সি।
আহিছিলে দেওবাৰ দিনা। কালি গৈছেগে তা আজি গালি পাৰিছো বোলো কাইলৈ আমহিম বুলি কইলৈ বোলো কি কৰিবলৈ দকাৰ নাই বোলো কাইলৈ বোলো ৰাতিপুৱাটো। আজি এতিয়া গধূলা অহা হেতেন কালি ৰাতিপুৱা চাৰিটা বোলেও সি সাতটালৈকে আৰামত কঠিয় উঠাব পায়। কঠিয়া উথাই পেলাই সি গুচি যাব পাৰে গাড়ী বনাব লাগে বোলে নাহো। ঠিকছেগে নাহিবি বোলো কাইলৈ আহিবলৈ দৰকাৰ নাই বোলো মই,
কি দৰকা কাইলৈ আহি বলে খেতি উঠাৰ পিছত এনে খাই বৈ থাকে,
মোক গধূলা মোক গধূলা ইয়াত মোক হেৰি কৰিবলৈ চকী, পুৱাবলৈ আহিবলৈ শুবলৈ আহিবলৈ মোৰ দৰকাৰ নাই নহয় বোলো খাবলৈ আহিবলৈ দৰকাৰ নাহিবিয়ে বোলো। মই অকলে উঠাম বোলো মৰি ধৰি নিজৰ আৰু ইমান গাল ৰুলোৱে যেতিয়া বোলো সেইকণলে মই ভয় নকৰো বোলো বিশ আশী আছেই। যিমান পাৰো কাইলৈ ৰুম, নোৱাৰকেইটা থাকিব কাইলৈ আগ পাচবেলা কঠীয়া উঠাম তাৰ পাছ দিনালৈ মাৰি দিম আৰু
ৰৈ থাকিম বুলি আৰু লাহে লাহে।
গালি দি নাহিবি বোলো। তই কাইলে মুঘৰত খাবলৈ আহিবলৈ দকাৰ নাই। তই মোক গধূলা, মোক গধূলা কি দৰকাৰ বাৰু। কাইলৈ ৰোৱণী আহিব মোৰ কাইলেহে মানুহ কঠিয়া উঠাব লাগে।
অ আজি-আজি যদি সি যদি বোলে আজি সি ৰাতি অহাহেঁতেনো কাইলৈ ৰাতিপুৱা কৰি কাম কৰিব পাৰে।
অ মই ৰাতিপুৱাই কৈছো কঠীয়াা উঠোৱা মানুহ বিচাৰি পোৱা নাই অকলে অকলে উঠাই আছো। তই আহিবি আহি পেলাই চাৰিটা বজাত ছুটি হয় নহয়। তই তাৰ পৰা চাৰে চাৰিটাত ওলালেও ইয়াত তই চাৰে পাচ তাত পাই যাবিগে। চাৰে পাঁচটাৰ পা সাতটালৈকে আৰামত কঠিয়া উঠাব পাৰে। তাৰপৰা বোলো ৰাতিপুৱা লাগিলে তোৰ নটা বজাতহে দোকান চোকান বোৰ খোলে। তই আঠটা চাৰে সাতটাত গুচি যাবি। যে কি দহ আশী হয় পোন্ধৰ আশী হয় উঠাবি, উঠাই পেলাই তই গুচি যাবি।
তাক সেইখিনি পালেও মোৰ বহুত খিনি গুচি যাব।
এই পাচ আখি তুলি দিলেও বহুত খিনিয়ে হয়।
নাহে বোলে কাইলৈহে আহিব, মই নালাগে বোলো কাইলৈ আহিবলৈ মোক।
এনে, এনে কেলে খাবলৈ আহিব লাগে।
নালাগে বোলো, নাহিবিয়ে বুলি মই কৈ দিছো। মই ইয়াত মৰি দৈ মই খেতি কৰিম। বৰ বৰ কথাহে মনৰ কথা জানো।
ছোৱালী কি কৰিছে?
ছোৱালী আছে এইখিনিতে বহি আছে।
অহ।
মাথা বিষাইছেও পুৰা।
কাৰ?
মোৰ ভাগৰ, দিনৰ দিনটো ৰ'দত থকা। তিনটা বজাতে গৈছো। গম পুৱানে কঠীয়া উঠাবলৈ।
এতিয়া আকৌ ভাত বনাই খাব লাগিব নহয়।
নবনাও নাখাও, ছোৱালী আছে ডিম এটা ভাজি দিম। ভাত অকমান হেৰি কৰি দিম। মই একো নবনাও নাখাও। সুম এতিয়া এনেকে।
অ নোখোৱাকে সুলে যে কাইলে যদি আকৌ বেমাৰ হয় ৰুবা কেনেকে?
বেমাৰ নহয়, মৰিলেই মৰিম বেলেগ আনি দিয়া ভাত খাব কি? মানুহৰ অভাৱ নাই নহয়।
মানুহৰ অভাৱ নাই হয়। কাইলে আকৌ ৰুবৰ কাৰণেতো নিজৰ দেহাটোতো ঠিকে ৰাখিব লাগিব।
একো নহয় অ। অ'ত দিনে তেনেকে খাই নোখোৱাকে কৰিয়ে আছো নহয় আৰু পাৰিম দিয়া।
উম। আজিকালি লোকৰ কথা ভাবি লাভ নাই। নিজৰ ক নিজৰ কথা নিজে ভাবিব লাগিব। কোনে ভাবিব আজিকালি লোকৰ কথা?
কষ্ট কৰি মৰিবা তুমি একো হেৰি নাই গুণ নাই।
হয় অ।
যা তই ভৰি হাত ঢুগে যা। কিতাপ উলিয়াগে যা, গা ধুব নালাগে এতিয়া।
ককাকহতে কি কৰিছে?
আছে জানো কি কৰি আছে ক'ব নোৱাৰো?
তহঁতৰ ৰুই হ'ল নাই?
সিহঁতৰ ৰুই আছে নেকি, হোৱা নাই হবলা ৰুই। মই যোৱাই নাই, যাবলৈ সময়ে নাই। আৰ লগত ৰুইছো, তাৰ লগত ৰুইছো, নিজেও ৰুই দিব লাগে বুলি।
হয়।
কতনো যাবলে সময় হৈ যায়। যোৱাই নাই, নিজ নিজৰ দেহাটোত ঠিক হতে হাজিৰা চাজিৰা লগাব পৰা হেঁতেন, লোকৰ তালে যাবলৈ দৰকাৰে নাই। নিজে এতিয়া হাজিৰা লগাব নোৱাৰো যেতিয়া আৰু কি নো।
এতিয়া হাজিয়া আকৌ এজনীক দেখোন তিনিশ টকা লাগে।
উ! আমাৰ ইয়াত চাৰে তিনিশ, খোৱা -বোৱা চব দিব লাগে।
আমাৰ ইয়াত তিনিশহে, খুৱাবলৈও দিব নালাগে। আমাৰ ইয়াত তিনিশহে, খাবলৈও দিব নেলাগে।
আমাৰ ইয়াত, চাহ তুমি খুৱাব লাগিব, চাৰে তিনিশ টকা দিবই লাগিব। তাকো এতিয়া কিছুমানে, চাৰিটাৰ পৰা আঠটালৈকেহে ৰোৱে। কিছুমানে বা আঠটা বজাত গ'লে এটালৈকে ৰোৱে।
কিছুমানে, আকৌ হেৰিয়তহে, চাৰিটা বজাত গ'লে, আঠটা বজাত উঠিয়ে আহে।
আমাৰ নহয়। আমাৰ ইয়াত ৰাতি নোৰোৱে নহয়। আঠটা, আঠ খোৱা -বোৱা মানে, অ' চাহ খালে, মানুহকেইজনীক চাহ অকমান দিবই লাগিব। যাচিবই লাগিব, যোনেই হওঁক।
অ'!
ভাত দিব নালাগে যেনিবা।
আমাৰো ভাত দিব নালাগে। চাহ- তাহ দিব লাগে।
আমাৰো চাহ, ৰুটি মানুহে আৰু কি আৰু লোকৰ মানুহৰ যিটোৱে এ, ঘৰৰ মানুহো একেইহে।
তোমালোকৰ ঘৰৰ ৰোই গ'ল হ'বলা? অ'! তোমালোকৰ ইয়াত ৰুই হ'ল হ'বলা?
সেইফালে ৰোই হ'ল, আগফালেহে আছে।
অ'! জানোঁ, মই এইকেইদিন যাবলৈও সময়ো নাই, ক'তো ঘূৰাও নাই।
আগফালে এতিয়া আমাৰ ৰোবলে, ৰোইয়ো লাভ নাই নহয়! জপজপীয়া হ'ব নহয়, সেইখন।
অ'! মোৰ যাবলে সময়ে নাই অ'!
অ'!
ওলাই গ'ল, যোৱাই নাই।
হ'ব দিয়া! তুমি গা ধোৱা নহ'লে।
উম, দিয়া হ'ব।
উম! উম!